হেল্ল'
অ ', শুনিছা?
অ', ইয়া পিছে কি কৰিছা?
মই, এই এনেই আছো।
আচ্ছা, অ', মই এইমাত্ৰ অলপমান আগতে জাষ্ট ভাত খাই কিনে এতিয়া কি কয় বিচনাত উঠিছোঁ আৰু।
অ, 'আচ্ছা, আচ্ছা, ভাত খালাই নেকি?
অ', খালো খালো।
অ', এই নাই, নাই, আজি মানে কি হ'ল মই মানে গধূলি মানে ওলাই গৈছিলো অলপ, লগৰ খিনিৰ লগত ওলাই যোৱাৰ পিছতে মানে তোমাৰ এ, এ ৰাস্তাৰ ওচৰতে যে ষ্টল বোৰ যে থাকি যে তাতে মানে অলপ কিব কিবি খালো চাওমিন, তাওমিন মানে এতিয়া অ', খাবলৈ মন যোৱা নাই, একদম মানে কিবা লাগি আছে পেটটো মানে আভুক আভুক লাগি আছে।
অ', আচ্ছা, আচ্ছা, অ', হয় নেকি? হয় বাৰু পিছে
উম,
মানে, ফাষ্টফুড আজিকালি বহুত চলা হৈছে বাৰু
অ ', বহুত চলা হৈছে আৰু মানে, কি কয় মানে অ খাই দিলো কিন্তু কথাটো হ'ল যে কি এই এইবোৰ মানে তোমাৰ ৰাস্তাৰ কাষতে বনাই থাকে ন আৰু তেল চেলো মানে সিমানটো হেৰিটো ভাল ব্যৱহাৰ নকৰে লগতে তাকেতো মচলা চচলাও বহুত দি কেনে বনাই, সেইকাৰণে অলপ মানে অপকাৰো কৰে দিয়াচোন এতিয়া। কিন্তু মানে টো দেখিলেতো খাবলৈ মন যায়ে, সেইকাৰণে খাই দিলো আৰু।
হা, বুজিছো এই তেনেকুৱাই আজিকালিতো তোমাৰ ক'ব গ'লে খানা পিনা বিলাক মানুহৰ বদলি গৈছে খোৱা লোৱা কব গ'লে, কাৰণ সেইটোৱে কাৰণ নহয় আজিকালি চব ব টো' এইটো যেনেকে এতিয়া খাই আহিলা, খাই আহি কিনে এতিয়া ভোক নোহোৱা হৈ গ'ল চাগেতো তোমাৰ এতিয়া, কিন্তু এতিয়া একচুৱেলি সেইটো তোমাৰ হজম হোৱাতে টাইম লাগে টো ক'ব গ'লে, সেইকাৰণে বস্তুটো হজম হওতে বহুত টাইম লাগে টো। কাৰণ, যেতিয়া তুমি ভাত, দালি নোখোৱা কিয়? বা হজমতে ইমান এটা সময় নালাগিব।
নালাগে বুতত তোমাৰ চিম্পল বস্তু হয় ন, যোনবোৰ আমি নে য'ত মচলা চচলা বেছি নাথাকে
ব্যৱহাৰ বেছি নহয় সেইটোয়ে। কিন্তু তোমাৰ ক'ব গ'লে এইবিলাক বস্তু এতিয়া তোমাৰ মছলা বা তোমাৰ মানে ক'ব গ'লে কেমিকেল বস্তু কেমিকেলাইজ বস্তু বেছি থাকে ক'ব গ'লে। মেচি মেডিচিনৰ বস্ বেছি থাকে সেইকাৰণে সেইকাৰণে তোমাৰ মানে হজম কৰা তে সময় লাগে আৰু ক'ব গ'লে তোমাৰ গেছ গেছ লাগি থাকিব ভৰ্তি ভৰ্তি লাগি থাকিব অকমান খালে সেইকাৰণে তেনেকুৱা হয়। তোমাৰ কেলৰিজো বেছি ক'ব গলে তোমাৰ এতিয়া তেলবিলাকো ভাল নহয় কেতিয়াৰ তেল ইউজ কৰে তুমিতো গম নপোৱা
অ তাকে কেতিয়াৰ তেল আৰু বস্তুবোৰ বা কেতিয়াৰে মানে কিছু মানে কৰে ন মানে এতিয়া ধৰা ডাইৰেক্টলিটো বনাই দিব নোৱাৰে লগা লগ অৰ্ডাৰটো দিয়াৰ লগে লগে সিহঁতে বনাই থৈ দিয়ে কেতিয়াবা বনাই থৈ দিয়ে সেইটোতো তুমি কব নোৱাৰা আৰু আজিকালি কি হৈছে প্ৰায় ল'ৰা ছোৱালী বোৰে মানে বেছি আৰু ন ধৰ আমাৰ বয়স বোৰকো কৈছো দিয়াচোন মানে কি কয় ঘৰৰ বস্তু নাখায় প্ৰায় বাহিৰত দেখাই ওলাই গ'ল খালে বা কিবা কিন্তু ঘৰৰ বস্তু খিনি যোন
আৰু ক'ব গলে সেইটোয়ে যিমান কিনি মানে কি কয় ঘৰ বস্তু বনাই কিনে ঘৰত বনাই কিনে লাগা হলে খোৱাতে যিমান গাত লাগে বা বাহিৰৰ বস্তু এটা সিমান খাই কেনে বাচ্ মুখত লাগিব কিন্তু গাত নালাগে বস্তুটো গাত বেয়াকেহে লাগিব অপকাৰ কৰাৰ কাৰণেহে লাগিব কিন্ত ভাল কাৰণে নালাগে সেইটো হৈছে কথা সেইটোয়ে মই কব গ'লে এটা কথা আজিকালি বহুত মানে লক্ষ্য কৰিছো আজিকালিৰ আহ যুৱ প্ৰজন্ম মানে ক'ব গ'লে আজিকালি সৰু বাচ্ছাই হওক বা ডাঙৰ ডাঙৰে কথাই কওঁ কিনো সৰু লৰ এতিয়া সৰু ডাঙৰ কৰিম ন ডাঙৰক চাই কেনে সৰুৱে খাই এতিয়া সৰু সৰু এটা সৰু ল'ৰা এটাই যদি কি কয় সোধে আহ মাক দেউতাকে মৰমত দি দিয়ে কিন্তু ইমান এটা ভাৱা নাযায় যে অ এইটো ইমান খালে অপকাৰ কৰিব এই মৰমতে এদিন দিদিয়ে দে দে হব দে আজি খাই ল সেনেকুৱা কিন্তু সেই আজি খাই ল টোয়ে যে কি কয় যায় কেনে যে গাত ক্ষতি কৰিব বা মুখত লাগি যোৱাৰ পিছত যে আজি ল'ৰা কালিলৈ ডাঙৰ হোৱাৰ পিছত যেতিয়া এ কি কয় এৰি দিব এৰি দিয়ালে তাৰ পিছত তাকতো কোনো চোৱা মানুহ নাই ক'ব গ'লে তেতিয়া যে বাহিৰত ওলাই আহিছে আজি মাক নাই দেউতাকৰ লগত আছে সেইকাৰণেহে যে মায়েক দেউতা কিএ লাগে এবাৰ খোৱাই কিনে তাৰপিছত নেক্স টাইম নখুৱালে কিন্তু ডাঙৰ নোহোৱাৰ পিছতো ক'ব গ'লে সেই মানে ক'ব গলে একেটা জাগাত যাই কিনে সেই বস্তু খাবৰ কাৰণেটো খুজি লি উঠিব তাৰ তেতিয়াতো সি নিশ্চয় খাবই নিজৰ খিনি দি
নিজৰ খিনি তাকে ত আৰু নহ একবাৰ মুখত ৰুচিটো লাগি গলে খোৱা যায় ন নিজকে ৰখ
আৰু ক'ব গ'লে হা সেইটোৱে আৰু ক'ব গ'লে সৰু ল'ৰা ছোৱালীটো ইমান বুজি নাপায় সিহঁতে লোভতে বেছিকে খাব বেছিকে খাই কেনে সিহঁতৰ ক'ব গলে ক্ষতি কৰিব যে এনে হ'ব যে পেটৰ বিষ হ'ব গেছ হ'ব
উম বহুত বেমাৰৰ সৃষ্টি হয় এইটোদি বহুত অপকাৰ কৰে শৰীৰটোক আৰু তোমাৰ আজিকালি এনেও অ মানে উ মানুহ বোৰে মানে বাচ্ছু বোৰে স্পেচিয়েলি তোমাৰ কব গলে ঘৰত বনোৱা যোনবোৰ শাক পাচলি হয় বা সেইবোৰ নোখোৱা হৈছে নোখোৱা হৈছে আও আজিকালি বহুত মই শুনিছো এনেকে যে বাচ্ছাবোৰে মানে কি কৰে তোমাৰ আ মানে মাংস নহ'লে বোলে ভাত তে নাখায়। সেইটোতো বেয়া ন, যে কোনোবাদিনাখনতো মাংস নোহোৱাকো ভাত খাব পাৰে ন।
পাৰি, সেইটোৱে তোমাৰ মাং মাংস, মাছ বা কিবা বুলি সেই বুলি নক কৌক ঠিক আছে বাৰু, ঠিক আছে খাইছে কিন্তু যোনটো হেলডি মানে ক'ব গ'লে যোনটো বজাৰত পায় আজিকালি বজাৰৰ বস্ত তোতো ক'ব গ'লে আজিকালি কোনো এটা বস্তু ভাল নহয়। এতিয়া ক'ব গ'লে মাংসই হওক বা মাছেই হওক কিমান ভেজাল হৈছে আজিকালি। আজিকালি এটা মুৰ্গী ডাঙৰ হয় তোমাৰ পঞ্চল্লিছ দিনত। পোৱালিৰ পৰা ভাবা, পঞ্চল্লিছ দিনত ডাঙৰ হয় এটা মুৰ্গী। কিন্তু আচলতে এটা কণী ফুটতেই তোমাৰ লাগে পোন্ধৰ দিন।
পোন্ধৰ দিন।
পোন্ধৰৰ পৰা বিছ দিন ডাঙৰ হবলৈ থাকে।
উম।
ক'ত ক'ত দুই মাহ বা ডেৰ মাহ আৰু ক'ত তোমাৰ পঞ্চল্লিছ দিন কণীৰ পৰা ওলোৱাৰ পিছত। পঞ্চল্লিশ দিনৰ এটা ডাঙৰ হয় সেই মুৰ্গীটো খাই নে, সে ব্ৰইলাৰ বস্তুটো তোৰ বুলিয়ে কৈছো। তোম ব্ৰইলাৰটোৰে কথা কৈছো এই মাং সটো খাই কেনে ল'ৰা-ছোৱালীৰ জুতিটো পায় বাৰু। আনন্দ বাই বান্দৰী হওক বা ক'ব গ'লে খানাৰ লগতে হওক। টেন হওক বা কিবাই হওক কিবা বনাই কিনে জুতি লগাই কেনেই নেখাওঁক কিয় কিন্তু খায়টো আছে। কেমিকেলে ন ক'ব গ'লে আজিকালি যোনটো ফাষ্টফুডত দিয়ে বস্তুবিলাক ফাষ্টু ঔষধত দিয়া বস্তুবিলাক দেখোতে জুতি লাগে কিন্তু খাই কেনেটো ক্ষতি কৰে কিন্তু এই মাংস বনুৱা বস্তুটোতো ক'ব গ'লে নেদেখাকে গম পাই আছো ন কাৰণ সেই মুৰ্গীটো ডাঙৰ কৰিছে সেই বেয়া বস্তু খিনি দি কেনে। সেইটোয়ে সেই বেয়া বস্তু খিনি দি কেনে যে ডাঙৰ কৰি কিনে যে এই যে আমি ল'ৰা-ছোৱালীক খুৱাই আছো। সেই ফাষ্ট ফুডৰ কামটোৱে টো কৰি আছে ন। আমি ভাবি আছো যে মাছ মাংস খুৱাই আছো, ভাল ভাল খানা খুৱাই আছো লৰা শকত হৈ আছে শকত আপত হৈ আছে। কিন্তু শপত আপত হৈ কিনে লাষ্টত গম পাইছে যে ল'ৰাৰ কি কয় ডায়বেটিছ হৈছে চুগাৰ হৈছ যে তাৰপিছত এয়াই কি কয় ভবেচিটি হৈছে অভাৰ ৱেইট হৈছে তাৰপিছত খোজকাঢ়িব নোৱাৰে, উশাহ ল'ব নোৱাৰে, গল ইমান মোটা হৈ গৈছে, পেট যেৰে যে পেটিলিভাৰ হৈছে এইবিলাক এইবিলাক লক্ষণ আহিছে। তে মাক দেউতাকেও ভাবিলো যে কি কয় খুৱানাতো খানাটো ভাল খায় আছো কিন্তু কিয় কাৰণে হৈ আছে কিন্তু আচলতে কাৰণবিলাক এই পিছপিনে লুকাই আছে। কিন্তু আচলতে হব গ'ল নে তোমাৰ ক'ব গলে কি কয় এইবিলাক ক্ষেত্ৰত মানে মাইন দেউতাকে চব মানুহে ইমান এটা লক্ষণ লক্ষ লক্ষ্য কৰিব নোৱাৰে, কথাবিলাক জানি কেনে, কাৰণ মানুহবিলাকে আজিকালি চব, চবেই ব্যস্ত নিজৰ জীৱনত। কিমাননো চাব মানুহবিলাকে। সেইটো কথা‌ ক'ব গ'লে মানুহও বহুত হৈছে।
মানুহো বহুত হৈছে, আৰু নহয় মানে, এতিয়া কি হৈছে জানা তোমাৰ প্পুলেশ্যনটো ইমান বাঢ়ি গৈছেটো। সেই প্পুলেশ্যনটো মানে কি কয়, তোমাৰ অ', খোৱা খিনি বা খাদ্য খিনিতো মানে দিব লাগিব ন, ত' সিমানটোতো প্ৰডাক্টচন নহয়, তোমাৰ মানে যিমান, এতিয়া মানে যিমান জনসাধাৰণৰ সংখ্যা হয়, তাৰ তুলনাত তোমাৰ যোনটো খেতি-বাতিৰ, অ', তোমাৰ যোনটো উৎপাদন হৈ আছে, সেইটোতো বহুত কম হৈ আছে ন। ত' এ মানে য'ত জনসাধাৰণ বেছি, তাতে তোমাৰ সেই মানুহখিনিক অ', যিমান খিনি মানে খোৱাৰ, যিমান খিনি আহাৰ লাগে, সেইখিনি কিনিটো দিব পৰা নাই, ত' তাৰ কাৰণে, অ', প্ৰয়োজনীয় খিনিতো দিব পাৰে। তাৰ সেইকাৰণেটো, তোমাৰ মানে মেডিচিন ইউজ কৰিব লগা হৈছে, সোনকালে ডাঙৰ কৰিব লগা হৈছে বস্তুবোৰ।
সেইটোৱে, ডাঙৰ কৰিব লগা হৈছে। কিবা কৰিব লগা হৈ
কৰিব লগা হৈছে, আৰু তাৰ ওপৰতে অ', আজিকালি, যোনবোৰ কেফে হওক তোমাৰ ৰেষ্টুৰেণ্ট হওক, বা তোমাৰ যোনবোৰ আজি কালি এ, কি কয়, ফাষ্ট-ফুডৰ যোনবোৰ ষ্টল হওক সেইবোৰ, সেইবোৰ মানুহবোৰে মানে সেই কিছুমান মানুহ আছে, এতিয়া ফাষ্ট-ফুড কৰি কেনে, নিজৰ ঘৰখন চম কিবা, কিবা, কিন্তু অ'। সেইটো, এতিয়া তোমাৰ মানে চবৰে, এটা ভাল আ দিশ আৰু এটা বেয়া দিশ আছে। টো ক'ব নোৱাৰা তুমি। ত' সেইকাৰণে মানে, তুমি মানে, এইটো কাৰোবাৰ ঘৰ চলি আছে, কিন্তু সেই, ফাষ্ট ফুড খাই কেনে সেই ফাষ্ট-ফুড খাই কেনে কাৰবাৰ বেমাৰ হৈছে, হয়তো, কোনোবা মানুহৰ মানে, বহুত বেয়া হৈ গৈছে। এই হৈছে, কিন্তু সেইটো আৰু কিছুমানৰ যোনটোতি, উপায়টো নাই। কিন্তু মানে খাব লাগে, সেইটো বুলি নকওঁ, মই কিন্তু মানে, যদি এটা যদি সঠিক খাই, যে মানে বেছিকে নহয়, ধৰা মানে তুমি, মাহত একবাৰ খাইছা, অ'। যদি তুমি মাহত একবাৰ খাইছা, তেনেহ'লে একো মানে ইমান ক্ষতি নকৰে।
টো আজিকালিতো, ক'ব গ'লে, চব মানে ফাষ্ট-ফুডতে ক'ব গ'লে, ব্ৰী ফাৰ্ষষ্টট' পৰা।
যদি লাঞ্চৰ পৰা ডিনাৰৰ পৰা, মানে ৰাতিৰ আহাৰৰ পৰা একদম ৰাতিপুৱালৈকে যদি তুমি ফাষ্টফুডতে হেই তেনেকা, তেনেহ'লেতো নিশ্চয় অপকাৰ কৰিব ন, অ'। সেইটোয়ে আৰু দৈনিক ভাৱে খাব নালাগে।
খাব নালাগে সেইটোয়ে কথা, দৈনিক ভাৱে খাব নালাগে। আৰু ফাষ্ট-ফুড ক'ব গ'লে, বস্তুটো ন, মানে, মানে বস্তুটো যে মানে তোমাৰ কি কয়, ফ্ৰেছ ন ফ্ৰেছ বুলি নকওঁ।
উম, উম।
বস্তুটো মানে, তোমাৰ পুতুককে হৈ যায়। পতককে হয়, সোৱাদ লাগে, মানুহৰ মানে বস্তু বিলাক, সোনকালে লাগে, টেষ্টি লাগে, চ' সেইকাৰণে মানুহ বিলাকে সেই বস্তুটোলৈকে আকৰ্ষিত হয়। বুজিছা ন গোন্ধক লৈ কেনে হওক দেখাৰ পৰাই হওক
আজি কালি যেনেকে তোমাক ধুনাকে ধুনীয়াকে সজাই দিয়ে
সেইটোৱে সজাই মেলি দিয়ক বা গোন্ধালৈকে হওক মানে মানুহখিনি মানে আকোৱালি লয় মানে সেই গন্ধই বা সেই কি ক আহ মানে দেখা পায় সেইয়াই আৰু সেইকাৰণে হৈছে আৰু
সেইটোয়ে হৈছে আৰু এই তাকে মানুহখিনি যদি নিজে সজাগ হৈ কিনে চলে তেনেহ'লেতো ক কথাই নাই মানে চবৰে চব ভাল ভালে হৈ যাব হ তেতিয়া অ দিয়া দিয়া ঠিক আছে উ
উ তাকে